হেল্ল'।
শুনি পাইছানে? অ' শুনি পাইছানে?
শুনা পাইছোঁ। কি কৰিছা? এ, এনেই আছোঁ ৰ'বা ৰুমতে গৰম মানে।
আচ্ছা ত' ময়ো মানে ৰুমতে আছোঁ মানে গৰম ন' আজি বহুত গৰম দিলে।
দিছে আজি তোমাৰ। তাকেটো কি ভাত পানী
মই কিবা
ভাত খাইছেন?
ভাত খালোঁ মানে অলপ তুমি তাৰ মোক কাৰনে কল কৰা আগত তাৰ অলপ দহ মিনিট আগত মানে ভাত খাই আহিলো মানে।
হয় হয়, কিহেদি খালা আজি?
তুমি খালা নেকি?
ভাত।
কি কৈছা?
তুমি কিহৰ আঞ্জা দি খালা ভাত?
আজি আমাৰ মানে পনিৰ পনিৰ আৰু দালি বনাইছিলে।
অ', অ', অ', মই খোৱা নাই ৰ'বা মই খামহে। এতিয়া অলপ পিছত খাম, তিনটামান বজাত খামগে কিজানি।
ত' আজি কোনটো টপিকৰ ওপৰত মানে তুমি কথা পাতিবা বুলি ভাবিছা?
টপিক তেনেকে নাই দেখোন মানে তুমি এনে খেলা ধূলা চই চাই ভাল পোৱানে?
হয় চাইতো ভাল পাওঁ।
হয় হয়। এনে কি খেল ভাল পোৱা তুমি মানে?
এতিয়া মই মানে এনেই আ, ক্ৰিকেট। খেলি ভাল পাওঁ অলপ অ' আৰু ভলীবলো খেলি ভাল পাওঁ।
ফুটবল ভাল নোপোৱা নেকি?
এই ফুটবলটো মই ইমান ভাল নাপাওঁ, মই মানে ফুটবল চোৱাও মানে নাচাও মানে ইমান।
চায়ো ভাল নাপোৱা নেকি তুমি?
মানে চাই ভাল লাগে কিন্তু মানে মই ফুটবল মানে খেলি ভাল নাপাওঁ।
অ' মানে এতিয়া চলি আছে ন' বিশ্বকাপ। চলি আছে তোমাৰ।
হয় ফিফা ৱৰ্ল্ড কাপ চলি আছে।
হয় হয় এনে ক্ৰিকেট তুমি আই পি এল চাই ভাল পোৱা? কি কৈছা?
পি এলটো চাই ভাল পাওঁ।
হয় হয় হয়। ইয়াতে আজি হেৰিৰ ওপৰতে কথা পাতো মানে তোমাৰ আই পি এলৰ ওপৰতে অলপ কথা পাতো নেকি?
ঠিক আছে হ'ব দিয়া। কোৱা!
অ' মানে তোমাৰ ফেভাৰেট টিম কোনটো মানে তোমাৰ ভাল লগা টিম আই পি এলৰ?
অ' এইটো ভাল লগা টিমটো মোৰ আৰ চি বি হয়।
আৰ চি বি ভাল লাগে নেকি? আৰ চি বি কিহৰ কাৰণে ভাল লাগে কোৱাচোন? এটা।
আৰ চি বি মানে মোৰ মানে বিৰাট কোহলিৰ কাৰণে মানে বেছিকে ভাল লাগে। যে এটা আৰ চি বি টিমত মানে আ' ওঠৰ বছৰৰ পৰা মানে খেলি আছে মানে। ত চবৰ বহুত বহুত প্লেয়াৰ আছে যে আৰু বহুত প্লেয়াৰ আছে ন। ত' তেখেতে মানে এটা টিমৰ লগত মানে খেলিব নোৱাৰে। বেলেগ বেলেগ চেঞ্জ হৈ থাকে কিন্তু মানে বিৰাট কোহলি মানে যেতিয়াৰ পৰা মানে আই পি এল মানে ষ্টাৰ্ট কৰিছে। খেলা ত' আৰ চি বিৰ লগতে খেলি আছিল। ত' সেইটো কাৰণে মোৰ মানে আৰ চি বি মানে ভাল লাগে অলপ।
হয় হয় ভালেই বাৰু বিৰাট কোহলি চবেই ভাল পায়, বহুতে ভাল পায়।
হয় আৰু তুমি এনেই কোনটো কোনটো টিমক বেছি ভাল পোৱা?
এ মানে মোৰ আই পি এল বুলি কলে মানে তেনেকুৱা টিম নাই মানে তোমাৰ মই আই পি এলক। তেনেকে টিম মানে হেৰি নাই মই মানে আগতে মই তেতিয়া আছিল। তোমাৰ যুৱৰাজ সিং থাকোতে মানে তোমাৰ ভাল লাগিছিল তেওঁক পচন্দ কৰিছিলো। মানে এতিয়া মোৰ এনে ৰাজস্থানকে ভাল লাগে এনেই মানে তোমাৰ।
ৰাজস্থান।
হয়, তাতে আমাৰ অসমৰে টিম এইটো অসমৰে হয়। তাৰ হেৰি, ৰিয়ান পৰাগ জানো নাই? হয় হয় আৰু এনে আই পি এলত হয়। আই পি এল তোমাৰ মানে আৰু কি মানে তোমাৰ কেতিয়াৰ পৰাই চোৱাৰ মানে আই পি এলটো আমাৰ দুইহেজাৰ সাতত আৰম্ভ হৈছিল তোমাৰ। এনে সাতত তেতিয়া চাইছিলানে? তে তেতিয়া আই পি এলটো এনেকে মোবাইলত মোবাইল নাছিল তেনেকে।
এতিয়া তেতিয়াতো মানে এনেকুৱা মোবাইলো নাছিল, তেতিয়া মানে আই পি এল বিষয়ে ইমান বুজি নাপাও মানে। ত' মানে এনেকুৱা মই আই পি এল বা ক্ৰিকেট সাত-আঠ বছৰ মান হৈছে মানে। ত' মানে যেতিয়াৰ পৰা মই আই পি এল মানে দেখা ষ্টাৰ্ট কৰিছো আৰ চি বি কাৰণে
হয় হয় হয়। মানে মোৰ মানে কি তেতিয়া মানে দুইহেজাৰ মই সাতৰ পৰা চোৱা আই পি এল। হেল্ল'!
অ' কোৱা শুনি পাই আছোঁ, হয় হয় শুনি পাইছো কোৱা হয় হয়।
দুইহেজাৰ মানে আঠ মানৰ পৰা আঠ-ন' মানৰ পৰাই চাইছো আই পি এল।
আটচ্ছা!
অ' তেতিয়া আই পি এল কিন্তু ভাল লাগিছিল তেতিয়া খুব ভাল লাগিছিল তেতিয়াৰ প্লেয়াৰ মহা ভাল আছিল বহুত ভাল ভাল প্লেয়াৰ আছিল।
আটচ্ছা।
তোমাৰ বিদেশৰ যিবিলাক প্লেয়াৰ আছিল, বহুত ভাল প্লেয়াৰ আছিল তেতিয়া। তেনেকুৱা এই সেইটোয়ে আৰু আই পি এল আৰু কি কি আৰু তোমাৰ মনত আছে এনেই আই পি এলৰ কথা মানে? স্মৃতি আৰু তোমাৰ আই পি এল
আই পি এলত মই মই এইটোৱে ভাবোঁ যে আৰচিভি তো অ' বেক টু বেক দুটা ট্ৰফি ল'লে। ন দুই হাজাৰ পঁচিছত ল'লে, ত এতিয়া আকৌ ছাব্বিছটো ল'লে। ত মই আৰু মই ভাবোঁ যে আকৌ ছাব্বিশটো তাৰপিছতো আকৌ লওক বুলি মই ভাবোঁ আৰ চি বি। যি সকলে চবে মানে প্ৰথমত মানে চবে জিৰ জিৰ' ট্ৰফি বুলি চবে থ্ৰল কৰে ন, ত মই এইটো মানে ভাবোঁ যে পাঁচটা ট্ৰফিৰ পৰা আগত যাব লাগে। ছয়টা সাতটা ট্ৰফি হয়।
হয়-হয়, মানে তুমি এটা বস্তু মই জানিছোঁ তুমি চেন্নাইক ভাল নোপোৱা কিজানি?
চেন্নাই নাই মই ইমান ভাল নাপাওঁ, মই আৰ চি বি টিমটো ভাল লাগে।
হয় পায় মানে আৰ চি বি আৰু চেন্নাই ফেনবিলাকত চেন্নাই আৰু আৰ চি বিৰ ফেন বিলাকৰ কাজিয়া লাগি থাকে তোমাৰ, তামাম কাজিয়া লাগি থাকে দেখোন।
সেই এ এনেকুৱা মই ভাল নাপাওঁ, যে মই আমাৰ যিমানে হওঁক ন আৰ চি বি আই পি এল টিমটোৰ মানে আমাৰ ইণ্ডিয়াৰ প্লেয়াৰবোৰে খেলে মই ইমান এইবিলাক বেয়া নাপাওঁ, মই তুমি যেতিয়া কৈছা ন এই কিবা ছেন্নাই চুপাৰ কিং আৰু আৰ চি বি কাজিয়া লাগে, মই কিবা এনেকুৱা ভাল নাপাওঁ। অ' মই আৰ চি বি ফ্ৰেইণ্ড, আৰ চি বি ফ্ৰেইণ্ড, মানে এনেকে ট্ৰল কৰিম চেন্নাই চুপাৰ কিং লাগে আ মুম্বাই ইণ্ডিয়াঞ্চৰ ফ্ৰেইণ্ডক মই ট্ৰল কৰিম যে এনেকুৱাও মানে ইমান এনেকুৱা ভাল নালাগে মোক, ফেণ্ড ফেণ্ডে আৰু ন, আমাৰ যি হওঁক আমাৰ ইণ্ডিয়াৰ প্লেয়াৰে হয় ন সিয়ো।
আৰু চি বি আৰু চেন্নাই ফেণ্ড বিলাকৰ আমি দেখোঁ চচিয়েল মিডিয়াত টামাম কাজিয়া লাগি থাকে।
হয় ত মোৰ এনেকুৱা ভাল নালাগে মানে।
হয় হয়, তামান ট্ৰল কৰি থাকে তোমাক ফেণ্ড বিলাকে।
চোৱা চোৱা আমি ট্ৰল কৰি কি পাম, না আমাক এক টকা এটা দিব সিহঁতে সিহঁতি খেলিব লগা খেলি আছে, পইচা পাই আছে আৰু আমি কি আমি আমি এনেকুৱা ট্ৰল কৰি কাজিয়া লাগি কিনে আমি কি পাম, এনেই বেকাৰ কাজিয়া হয় ন এইবিলাক।
হয় হয় মানে, হয় হয় মানে অনুৰাগীবিলাক মানে বহুত হেৰি হৈ গৈছে। এতিয়া তাৰমানে বহুত মানে হেৰি গৈছে মানে মানে নিজে খেলি আছে মানে এনেকুৱাতে হৈ গৈছে মানে মানে সিহঁত সিহঁতৰ তুলনাততো আমি একো একোই নহয়।
আৰু চোৱা আমাৰ বিৰাট কোহলি যে ত সেই লণ্ডনত লণ্ডনত কিয় চিফ হৈ গ'ল। মোৰ মতে এইটো, এইটো কাৰণে হ'ব চাগে আৰু আমাৰ ইণ্ডিয়াততো জানাই এ টেক্সবোৰ কেনেকুৱা, ইমান টেক্স দিব লাগে। আৰু ফেচিলিটি ইমান ভাল নহয়।
হয় হয় মানে, মানে ফেণ্ড বিলাকে মানে হয় হয়, ফেণ্ড বিলাকে কি লাভ পাই যে ট্ৰল কৰি মানে সিহঁতে তো সিহঁতৰ তুলনা একোই নহয় মানে, কিনো সিহঁতৰ লগত মানে মাজত কাজিয়া লাগি কি লাভ আছে তাত।
এইটো একো লাভ নাই, সেইটোতো পইচা পাব লাগে পাই আছে।
হয় আপোনালোকে সিহঁতে মানে তোমাৰ কি হ'ব আৰু সিহঁতে মানে সিহঁতে খেলে কৰোৰ কৰোৰ টকা কামাই লৈ যায়, আমাৰনো কি আছে তাত।
বেকাৰ এনেকুৱা জগৰ লাগি লাভ নাই।
এইটোৱে আৰু। এ, নাই, সেনেকুৱা ফেনবিলাক, ভাল নালাগে। অলপ খেল খেল চালে মানে, খেল অলপ
হয়! মানে, চাব লাগে। তুমি যেনিবা, এতিয়া তুমি যোনটো টিমক ভাল পোৱা, ত' ঠিক আছে, চাপোৰ্ট কৰা। কিন্তু এনেকুৱা মানে, কাজিয়া লাগিব নালাগে। কিছুমান বহুত দেখিছোঁ। কাজিয়াও লাগি যায়, এনেকুৱা। ত' এনেকুৱা মানে, বেয়া হয় ন'!
এ, উঠি আহিছে। ল'ৰা-ছোৱালী সিহঁতৰ বেছি মানে হৈছে। আগৰ এতিয়া যেতিয়া, নতুন-নতুন ল'ৰাবিলাক আহিছে, সিহঁতৰ
এই মই, মই আৰ চি বিৰ ফেন, এই মই, চে-চেন্নাই চেন্নাইৰ। হয়! এনেকুৱাকে ট্ৰল কৰিম। মই আৰ চি বিৰ ফেন, মই চেন্নাই ছুপাৰ কিংৰ ফেন। মই মুম্বাই ইণ্ডিয়ানছৰ ফেন। আৰু আৰ চি বি কাৰণে, এনেকুৱা ট্ৰল কৰিব যে, তোমাৰ লগততো এটাও ট্ৰফি নাই, জিৰ' ট্ৰফি। ওঁঠৰ বছৰৰ পৰা খেলি আছা, এতিয়াও এটা ট্ৰফিও নাই, এনেকুৱাকে ট্ৰল কৰে। এতিয়াতো, বেক টু বেক দুটা ট্ৰফি লৈ ল'লে। ত' মই ভাবোঁ যে আৰু, আৰু ট্ৰফি লওঁক আৰ চি বি।
হয়, হয়, হয়। তুমি এনে জানা নেকি, যি আৰ এ চি বিৰ, প্ৰথম যেতিয়া দুহেজাৰ সাতত আহিছিল, তেতিয়া কোনে কে কেপ্তেইনচ কৰি আছিল, জানানে কিবা?
এইটো, কেপ্টেইনচিটো মই বাৰু ইমান মনত নাইও, এইটো মোৰ।
অ' হয়! তেতিয়া মানে, মোৰ মনত আছে আৰু। তেতিয়া, তেতিয়া মানে, আৰ এ চি বি টিমটো মানে, তোমাৰ হেৰিয়ত আছিল মানে, তোমাৰ যি এই ৰাহুল তোমাৰ অনিল কুম্বলে, তোমাৰ পিছত এতিয়া মানে,
হয়, এইবোৰ-এইবোৰতো আছিলে, ক্ৰিচ গেল, এইবোৰো আ
হয়, হয়! এই দুইহেজাৰ সাততে, তেতিয়াই আহিছিল। তেতিয়া মই, মই জনামতে, তেতিয়া, ফাৰ্ষ্ট কেপ্টেইনচিটো তোমাৰ, অনিল কুম্বলে কৰিছিল কিজানি, অনিল কুম্বলে নে? তোমাৰ, ৰাহুল দেৱী কোনোবা এজনে কৰিছিল।
অ'! এইটোতো মনত নাইও। ইমান মানে, চিয়ৰ নহয় মানে
হয়, হয়। এইটোটো আৰু। তেতিয়া চাইছিলোঁ কি, যেতিয়া,
এতিয়া, বৰ্তমান আৰ চি বিৰ কেপ্টেইনচিটো কৰি আছে, কৰি আছে।
হয়, হয়! এইটো ভালেই বাৰু। সি দুটা টাইটেল দিলে।
হয় দুটা, বেক টু বেক দুটা ট্ৰফি লৈ আনি দিলে।
হয়, ভালে কেপ্টেনচি কৰিছে, তোমাৰ।
অ'! তুমি আৰু এনেই আৰু বেলেগ আৰু কি খেলি ভাল পোৱা?
এই, এইকেইটাই ভাল লাগে। এনেইতো খেলাত, চাই ভাল পাওঁ, মই ফুটবল আৰু তোমাৰ সেৰি ক্ৰিকেট। কিন্তু, খেলি ভাল পাওঁ মই, ক্ৰিকেট, ফুটবল, ভলীবল, তোমাৰ বেডমিন্টন, তোমাৰ,
অ'! বেডমিণ্টনো ভালে লাগে, ইমান বেয়া নালাগে বাৰু। ভলীবলো, হয়! ফুটবলটো মানে, চাই ভাল লাগে! কিন্তু, খেলিব মানে, মোৰ ভয় লাগে! ত' কিছুমান এনেকুৱা আছে ন'! ভৰি-চৰি ভাঙাই ভাঙি যায়, মই নিজৰ চকুৰ পৰা দেখিছোঁ, গাঁৱতে মানে। ত' এনেকুৱা মই দেখিছোঁ মানে। ফুটবল খেলোতে মানে, ভৰি ভাঙি গৈছে। ত' মোৰ মানে, বহুত ভয় লাগে!
হয়, লাগে। ঠিক আছে দিয়া, আজি ৰাখিছোঁ, ভালে লাগিল। অলপ
হয়, মোৰো তোমাৰ লগত, কথা পাতি, মোৰো ভাল লাগিল। অ', বাৰু আজিৰ কাৰণে আমি ইয়াতে ৰাখিছো ন'।
পিছলাই এতিয়াবা কথা পাতিম কেতিয়াবা। ঠিক আছে।
হয়, ধন্যবাদ।